কি কৰিছে?
এইয়া, ৰাতিপুৱা এতিয়া খোজকাাঢ়ি আহিলোঁগৈ। আহি পেলা ঘৰৰ কামত লাগিছোঁ আৰু।
অ', অ'। মই, মই শুই উঠিছোঁ। উঠি পেলাই এতিয়া চোতাল ঘৰ সাৰো, বাচন বৰ্তন ধুব লাগিব।
অ'। মই হেয়া কাম হ'ল বাৰু। এই উঠবলৈ যে চোতালখিনি সাৰি, চোতাল ঘৰ সাৰিছোঁ আৰু। সেইখিনি ৰাতিয়ে কৰি থৈ দিলোঁ যে।
উম, উম। আজি মানে অকনমান উঠা দেৰিও হৈছে যে, ৰাতি শুৱা দেৰি হ'ল।
কিয়?
এ, ঘৰত বিয়া ওলাই আছে যে।
অ'।
মানে আ, মানুহ আহি আছে। হে, মাম ভতিজাৰ ছোৱালী।
অ' কেতিয়া হ'ল?
কালি, কালি স্কুলৰপৰা আহিয়ে হ'ল মানে।
অ'।
স্কুলত পৰীক্ষা আছিলে, পৰীক্ষা দি আহিলে। অ' কিয়নো নে, মাতিম দিয়ক।
অ'।
স্কুলত পৰীক্ষা আছিলে, পৰীক্ষা দি আহিয়ে হ'ল আৰু দুটা পৰী শা থাকিলে
আৰু দুটা দিবলে থাকিলে মানে? অ'। এ, একো নাই হ'বই আৰু তেনেক কোৱা, একো নহয় নহয় নিদিয়াকৈ হেৰি হ'লেও। স্কুলত দৰ্খাস্ত দি দিব আৰু। দৰ্খাস্ত এইটো হেৰিহে প্ৰথম পাঠবোৰৰ্ড পৰীক্ষাহে হৈছে।
অ'।
স্কুলত দৰ্খাস্ত দিলে হৈ যাব।
অ' কালি স্কুললৈ ফোন কৰা গৈছিলে।
অ'।
মা তে তেহেলুকে একো নহয়, অ' একো নহয় হেই। দ হেৰি, দৰ্খাস্ত এখন দিলেই হ'ব বুলি কৈছে।
অ'। নহ'লে আৰু এতিয়া এইকেইদিন ঘৰত কামেই কাম হ'ব।
আলহী দুলহী আহি থাকিব উম। অ', আহিব আগতীয়াকে আপুনিও।
অ', তোমালোকৰ চাগে এতিয়া গাত তত নাইকিয়া হৈ আছে আমাক
অ', অ'।
কামত তোমাৰ ছোৱালীজনী চাগে আৰু হৈ আছে। বিয়া বিয়া বুলি।
কি কি ক কি কৰিব কি নকৰিব এতিয়া পাই চিন্তা কৰিয়ে আছে।
অ'।
কি পিন্ধিব কি নিপিন্ধিব।
অ'। বিয়াত পানী তোলে নে নুতুলে তোমালোকৰ কিছুমান ঠাইত আকৌ
অ', অ', তোলে কালি প্ৰথম দিনাখনো তুলিছে নহয়। গাঁও অ', গাঁৱৰ মানে সকলো গোপিনী আহিলে আহি পেলাই পানী তুলি কিবা নীতি নিয়ম কৰিলেও।
অহ।
মানে গা ধুওৱা নাই পানী তুলি আনি পেলাই পানি খাবলৈ দিছে। অ', অ', খাবলৈ দিছে দি পেলাই এনেকে পানী চতিয়াই কৰা মানে কিবা নিয়ম কৰিছে আৰু।
অঁ'।
সেই কালি তাতে দিনটো লাগি থকা গ'ল আৰু।
আমাৰ আকৌ সফালে এফালে হেৰি নহয়। এই প্ৰথম দিনাখন তোলনি হোৱাৰ দিনা হেৰিহে কৰে। এই সৰু সৰু ল'ৰা ছোৱালী তুলনি নোহোৱা ছোৱালীকেইজনীমান মাতি আনি সিহঁতে পানীটো তাত ডাঙৰ বয়সস্থ মানুহ এজনী দুজনী যায়। বোৱাৰীবিলাক নাহে আৰু প্ৰথম দিনা।
অ', অ'।
তাৰপিছত হেৰি কৰে পানী তুলি আনে আনি বোলে হেৰি কৰি দিয়ে আৰু। ত পিছদিনাখনৰ পৰাহে মানে বিয়া হেৰি কৰে আৰু। বিয়ানাম গাইদ গোপিনী আহি বোলে সদায় সন্ধিয়া পানীত তুলেহি।
অ', আমাৰ ইয়াত সন্ধিয়া পানী তোলা অ', সন্ধিয়া পানী তোলা নিয়ম নাই। খালি সেই চাৰি দিনৰ দিনাখন আকৌ আহিব।
অঁ'।
আহি পেলাই চাৰিদিনীয়া গা ধুৱাব সেইদিনাখনে আহিব মানে আৰু গোপিনি। তাৰপিছত হেৰি নাহে সন্ধিয়া সন্ধিয়া বুলি নাহে মানে। আগত আহে এতিয়া মানে অ', এতিয়া মানে স এইটো নিয়ম উঠাই দিছে আৰু।
উম, আমাৰ সদায় সন্ধিয়া সন্ধিয়া তোলে।
অ'।
তাৰপিছত চাৰিদিনৰ দিনাখন দিনতে গা ধুৱাবলৈ আহোঁতে তোলে যে পানী। তাৰপিছত আৰু হেৰি নকৰে আৰু ৰাতিলৈ না হে আৰু সদায় পানী তুলিলেহে তাৰ হেৰি কৰিব ঘতটো পানী সলাই আনিলে সেয়া ঘৰৰ ঘতৰ পানী অকণ অকণ খাবলৈ দিয়ে যে।
অ', এতিয়া মানে এই হেৰি সৰু ছোৱালী দুজনীয়ে পানী আনি সলাই-সলাই আনি দিব মানে তেনেকে খাব মানে গোপিনী নাহে আৰু। কালি প্ৰথম দিনাখনেই আহিলে। পানী তুলি নিয়ম কৰি থৈ গল এতিয়া সেই যিকেইজনী ছোৱালীয়ে মানে সেই পানী তুলিবলৈ কাৰণে গৈছিলে ঘৰত থোৱা ইপিনে ধৰা আহ সিহঁতে মানে পানী খাবলৈ কাৰণে মানে অলপ-অলপ পানী নি আনি দিব আৰু তেনেকেই কৰিব। এতিয়া চাৰিদিনা দিনাখন আহিব গা ধুৱাব কিবা আকৌ সিদিনাখনো নিদি নীতি-নিয়ম আছে।
অঁ।
সেয়া কৰিব তাৰপিছত আকৌ একেবাৰে বিয়া দিনাখন বিয়া হেৰি এ নদিনীয়া হৈছে নহয়।
অঁ নদিনীয়া
অ নদিনীয়া। চবপিনে ভালে। অ, চোৱা-চিতা কৰিলে চবখিনি ভালে আছে একো বেয়া হেৰি নহয়।
অঁ।
যুগটোও ভাল, উম দিনটোও ভাল। উম, ব্যাচ্যা যুগ হৈছে, অ। একো হেৰি নাই খালি মানে ষোল্ল দিন নে কেইদিন বৰত আছে নহয়।
আহ।
সেইটো কৰিবলে দিছে হেৰি ৰাজ হাঁহ দান দিবলৈ দিছে।
ৰাজ হাঁহ উঠিছে?
অ, ৰাজ হাঁহ উঠিছে।
বিয়া ডাঙৰকে তুলিবনে? কিছুমান আকৌ চিম্পুলকে তুলি থৈ দিয়ে যে। আজিকালি বিয়া ডাঙৰে
অ, এজনীয়ে ছোৱালী নহয় অলপ ডাঙৰ হ'ব, উম।
অ, আজিকালি তোলনি বিয়াও দুদিনীয়া হ হোৱা হ'ল আৰু।
অ, অ। দুদিনীয়া হয় আজিকালি মানে। উম, আমাৰ অঁ, আমাৰ এদিনীয়া হ'ব চাগে।
অঁ, মই কিছুমান ঠাইত দেখিছোঁ নহয় দুদিনীয়া।
মানে উম কিছুমান সমাজত মানে মাছ-মাংস নচলাই যে। হয়নে? অ, সেইবিলাকত মানে দুদিনীয়া হয় আৰু। আলহী-দোলহী আহে, আহিলেতো এতিয়া বি বিয়া খাবলৈ মাত মাছ-মাংস কিবা এটা উলিয়াই ৰাখে ভাল লাগে ন, সমা নিয়মত এতিয়া মাছ-মাংস খাবলৈ নোৱাৰে, সেইকাৰণে মানে সমাজৰ নিয়ম খিনি আগতীয়াকে কৰি পেলাই, বিয়া মেইন বিয়া দিনাখনে কৰি তাৰ পিছত হেৰি মানে ৰিচিপচনখন দিয়ে আৰু। আলহীৰ মাটি
এ সেইদিনাখনো অঁ। সেই এদিন কৰাই ভাল, একেদিনাখনে হৈ যায় উ। কিবা এটা উলিয়ালে ভি অ।
মাংস চলাব পাৰে আৰু মানে সমাজত।
অঁ, মই কিছুমানক দেখিছোঁ যে দুদিনীয়া-দুদিনীয়া কৰা।
অ, অ।
কিছুমান ঠাইত
অ।
সেইকাৰণে খুজিছোঁ।
চব নিয়ম বিলাক সলনিয়ে হৈ গৈছে আৰু আজিকালি।
উম, এনেও বিয়া পাতিলে ডাঙৰকে পাতিলেও বেছি হুলস্থুল হ'ব নালাগে হয়নে? হুলস্থুল হ'লে কোনেও কাও মাত নুশুনা নিচিনা হয়। সেইটো ভাল লাগে, মই টাউনত বিয়া এখন খাবলৈ গৈছিলোঁ সেই তেনেকুৱা, মানে ডাঙৰ বিয়া আও হেৰি পাতিছিলে, হোটেলতে বিয়া পাতি ছিলে, ছোৱালী বিয়া দিয়া ডাঙৰ বিয়া বৰ বিয়া। সেই বিয়াখন খাবলৈ যাওঁতে হেৰি লাগিছিলে, ভাল লাগিছিলে ম ঢেৰ আলহী আহিছে। মই প্ৰথম গৈছোঁ আৰু ইয়াত দেউতাকৰ হেৰি পঢ়োৱা ছোৱালী, তাত বিয়া আছিলে, এই হেৰি ডেক চেক একো বজোৱা নাই এনেই বিহু-চিহু লগাই আছে আও কম চাউণ্ডত আলহী খিনি গ'লে ধুনীয়াকে চিনাকি কৰি দিছে, কথা বতৰা পাতিবলৈ লগৈ ধুনীয়া মানে চিম্পুলকে হেৰি কৰিছে যে, পেণ্ডেলটো ধুনীয়া আহি গৈছে, হোটেলত যদিও ম' ভাল লাগিছে আৰু।
অ', এই হুলস্থুল নহলে মানে মানুহ মানুহ অ', মানুহৰ লগত কথা বতৰা বিলাক পাতিব পৰা যায়, হুলস্থুল হলে মানে কাকো মানে কথা প এটাও নহয়, কিবা এটা শুধিবলেও নহয়, উম।
তেনেকুৱা হ'লে ভাল লাগে।
অ'।
আজিকালি হুলস্থূলীয়া পৰিৱেশটো মানে ইমান ভাল নালাগে আৰু। মানুহক মাত সাৰ দিলেও নুশুনে যে, মই তেনেকে দুখন বিয়া খালো টাউনত, আমাৰ ওচৰতে। সেই দুইখনো সেই তেনেকুৱাই ভাল লাগিছিল।
অ', উম, ম টাউনৰ বিয়াবিলাক অলপ তেনেক বেছি হুলস্থুলীয়া নহয়েই।
এখন ল'ৰা বিয়া সেইখনতো বিহু গাই আছে, গান গাবলৈ গাঁৱ বা ভাল গোৱা গায়ক এজন আন
অ'।
এ গায়কে গাই আছে। নাচাই নাচি আছে, তেনেকুৱা মানে।
উম, উম, তেনেকুৱা ভাল লাগ আৰু আজিকালি মানে বিয়াবিলাকত এই বিহুত তো বেছি চলা হৈছে, বিহুটো ভাল লাগে।
উম।
ধুনীয়াকে বিহু আহ বিহু ফাৰচ সি নাচে।
অ'।
ঢোল, পেপ
হেৰি সৰু-সৰু ছোৱালীক লৈ আহে যে, নাচিবলৈ চাইয়ো ভাল লাগে। অ'। আজিকালি বিয়াত তেনেকুৱাহে হৈছে, ব্ৰেণ্ড পাৰ্টি সলনি হেৰিত বিহু হেৰি লৈ আহে, কিছুমানক আকৌ পাতি নহ'লেও হেৰি যে, বেয়া পায় কিছুমানে। সেইবিলাক নিজৰ হেৰি কথা আৰু নহ?
উম।
মানে হুলস্থুলীয়া পৰিৱেশ
অ', আমিও অ', আমিও হষ্ট বিয়াত বোলো এইবিলাক উম, বেন-পাতি কিবা কিবি আনিব নালাগে বিহু আহ হেৰি বিহু পাৰ্টিতোকে মাতি দিলেই হল বুলি কৈছো, গাঁৱতে আছেই নহয়?
অ, সেইটো ভাল লাগে বিহু চাই চবেই ভালেই পায়।
অ, কইনাাক ককায়েকৰ লগৰ বিলাকো আছে নহয় সিহঁতে এটা পাৰ্টি আছে। সেইটো পাৰটিকে বুলো‌ ম পাতি দিলে হ'ল এনেই বেন পাতিত খৰচ কৰিবলৈ দৰকাৰ নাই ভালো নালাগে ন
কালি আমাৰ ওচৰতে একে ৰাতিলৈকে গান লগাই আছে ইমান হুলস্থূুল হৈছেগৈ। ল'ৰা ছোৱালী পৰীক্ষা হৈ থাকিলে তেনেকুৱা কৰিলে ভাল নালাগে আৰু।
অ, অসমীয়া মানুহ অ অসমীয়া মানুহ যিহেতু ন বিহুটোৱে মেইন বোলো, বিহুে হ'ব লাগে। তেনেকয় কৰিব দিছে উম, হ'ব দিয়ক অ, অ,